শুনিছানে? শুনিছানে? আ হয়, কি কৰিছা তুমি?
এনেই বহি আছোঁ ৰবা অলপ বাহিৰত বহুত গৰম পৰিছে আজি। তুমি কি কৰিছা?
ময়ো এনেই আছোঁ ফেনৰ তলতে বহি আছোঁ ইমান গৰম দিছে, ঠিকেই কৈছা দে।
উম আজি দিনটো থাকিব পৰা নাই একেবাৰে। উম, পিছে গৰমৰ বন্ধ দিছে নে তোমালোকৰ?
হয় হয় দিল। তোমালোকৰ দিল?
অঁ দিছে কেতিয়াবাই দিছে আহ দছ দিনৰ বেছি হ'ল।
অঁ অঁ মোৰো মানে দছ দিনৰ বেছিয়ে হ'ল। বাৰু ক'বালৈ ক'ৰবালৈ ফুৰিব গলা?
ফুৰিবলৈ মই এতিয়া আহিছোঁ।
অঁ বুজিছো মই যোৱাই হোৱা নাই ৰবা। অঁ বাৰু এতিয়া অঁ অঁ যাম বুলি তোন ভাবি আছোঁ ৰ'বা অলপ মান ওচৰতে। বাৰু আজি ভাবিছিলোঁ প্ৰদূষণৰ বিষয়ত মই কথা পাতোঁ, সেইকাৰণে ফোন কৰিলোঁ তোমাক',
অ', - অ', তাত', চোন',
অ', মানে তুমি যেনেকে ক'লাই তুমি এতিয়া বাহিৰত বহি আছা', মানে তুমি বাহিৰত বহিছা যদিও তোমাৰ গাত চাগে বতাহটো বেছিকৈ লগা নাই কাৰণ আজিকালি ক'বলৈ গ'ল', চাৰিওফালে প্ৰদূষণে বৃদ্ধি পাইছে', মানে হম', আমি বাহিৰত বহিছোঁ যদিও বতাহ লাগিছে যদি তাৰে যিটো নিৰ্মল বতাহ বা যিটো শুদ্ধ বতা', আমি চাগে সিটো পোৱা নাই কাৰণ আজিকালি ক'বলৈ গ'লে তো চাৰিওফালে প্ৰদূষণে বৃদ্ধি পাইছে দিয়াচোন', হয়, শুনিছা নে?
বৃদ্ধি হৈছে আৰু তোমাৰ এই গছ-গছনি কাটি আছে সেইকাৰণে', সেইটোৱে আগতকে বেছি বৃদ্ধি পাইছে আগৰ তুলনাত আৰু',
হয়', - হয়', ঠিকেই কৈছা মানে চাৰিওফালে ক'বলৈ গ'লে প্ৰদূষণে বৃদ্ধি পাইছে, মাটি', কি পানী কি অ', আকাশ', কি সকলো ফালে মানে অ', প্ৰদূষণে প্ৰদূৰষণ', মানে আজিকালি বায়ু প্ৰদূষণ', হয়', মানে আজিকালি এই বায়ু প্ৰদূষণ', সেইটো ডাঙৰ মানে বহুতেই ডাঙৰ সমস্যা হৈ পৰিছে দিয়াচোন', কলকাৰখনৰ পৰা উলোৱা ধোৱা, যান-বাহনৰ পৰা উলোৱা ধোৱা', মানে এই বিভিন্ন বা প্লাষ্টিক জ্বলোয়া এইবিলাকৰ ফলত মানে উম', আমাৰ বায়ু প্ৰদূষণটো য', -যথেষ্ট', যথেষ্টখিনি বৃদ্ধি পাইছে', আমাৰ মানে যিটো উম', -অহ', শুদ্ধ বতাহ আমি যদি সেইটোৱে লাভ নকৰোঁ ', বা নাপাওঁ তেন্তে মানে আ', তেন্তে মানে আমি জীয়াই কেনেকে শিকিম বা আমি ইয়াৰ ফলত আমাৰ‌ ধৰ', শো সি ল'ব হৈছে দিয়াচোন', যেনেকৈ হাপানী হওঁক, হৃদৰোগ হওঁক, বা বিভিন্ন ধৰণৰ ৰোগ হওঁক',
আমাৰ মানুহবোৰে-মানুহবোৰে নিজে মানে', আমাৰ পৰিৱেশ চাৰিফালে পৰিৱেশতো চাফ-চিকুণ কৰি ৰাখিব লাগে', তাৰপিছত', প্লাষ্টিক জ্বলাই আৰু গাড়ীৰ ব্যৱহাৰটো আছেই', যাৰফলত মানে এতিয়া আমি মানুহবোৰে নিজৰ আমাৰ ভৱিষ্যতক মানে অহ', তা', ঠেলি দিয়াৰ নিচিনা হৈছে',
হয়', - হয়', ঠিকেই কৈছা মানে চাৰিওফালে প্ৰদূষণে ক'ব গ'লে', ক'বলৈ গ'লে শব্দ প্ৰদূষণে দিয়াচোন কিমান এটা ডাঙৰ- ডাঙ', মানে ডাঙৰ সমস্যা হৈ পৰিছে ', আমি এতিয়া আৰু আপোনাক কৰোবাৰ বাহিৰত ঘূৰো কি? কৰো, চাৰিওফালে হৰণৰ শব্দ যান-বাহনৰ শব্দ অ', মানে এই যে যান-বাহনৰ', মানে থেলা - হেছা পুৰা একদম কোনখন আগত যাব, কোনখন পিছত যাব, কি একদম শব্দ চাবা সিহঁতৰ', ইয়াৰ ফলত মানে শব্দ প্ৰদূষণতো যথেষ্টখিনি বৃদ্ধি পাইছে', আৰু লগতে ইয়াৰ ফলত মানে অ', বৃদ্ধ আৰু বয়োজ্যেষ্ঠ আহ', মানে বয়োজ্যেষ্ঠ বা শিশুসকলৰ মানে যথেষ্ট', যথেষ্টখিনি মানে অসুবিধা হৈ দিয়াচোন কাৰণ তেওঁলোকৰ মানে আহ', মানে', এই শক্তিবিলাক তোমাৰ অলপমান কমযোৰ হৈ দিয়াচোন', অ', বয়োজ্যেষ্ঠ মানুহ বিলাকক কমি যায় আৰু', সৰু-সৰু বিলাক মানে শিশু বিলাকৰ আহিবলৈ ধৰিছেহে তেওঁলোকে যদি এনেকুৱা মানে শব্দ', শব্দ শুনিবলগীয়া হয় তেন্তে মানে তেওঁলোকৰ শাৰীৰিক হ‌ওঁক বা', মানসিক হওঁক, অ', চাৰিওফালে মানে স্বাস্থ্যৰ অৱনতি ঘটিব দিয়াচোন', অহ', মানে অ', মাথাৰ মূৰৰ বিষ দেখা যায় বা', অন্য ধৰণৰ কিছুমান ৰোগৰ সৃষ্টি হ'ব পাৰে',
উম', তুমি ঠিকেই কৈছা', তিনিখন তেনেকুৱাকে গাড়ী তাৰ ফলত এতিয়া তোমাৰ যান যোতৰ সমস্যা বৃদ্ধি পাইছে আৰু তুমি শব্দ প্ৰদূষণ তাৰ ফলত। বাঢ়ি গৈছে। এতিয়া তোমাৰ গাওঁ হওক বা চহৰে হওক তোমাৰ মানে ক'তো থাকিবই নোৱাৰি গাড়ীৰ ইমান শব্দ বহুত গাড়ী চলাচল কৰে যদিও তে গাওঁ অঞ্চল মানে য'ত থাকিব নোৱাৰা তেনেকুৱা আৰু
হয় ঠিকেই কৈছা আৰু লগতে জল প্ৰদূষণটো কিমান বৃদ্ধি পাইছে দিয়াচোন। মানে আজিলৈ আজিকালি ক'বলৈ গ'লে চালিফালৰ পানী লেতেলা বুলিয়ে ক'ব পাৰি। মানে আমাৰ এই ভূপৃষ্ঠত অ মাটিতকৈ বেছি তুন পানী আছে কিন্তু তাৰে মানে আমি কিছু। শতাং ব্যৱহাৰ কৰিব পাৰো কাৰণ ইয়াৰ সকলো সক লো বোৰ পানী মানে আমাৰ লেতেৰা বা প্ৰদূষিত হৈ পৰিছে দিয়াচোন। মানে মাটিত অ মানে মাটিত নহয় পানীত অ মানে।
কনচোন নোহোৱা হৈছে হেল্লো'। হেল্লো' হেল্লো'।